শুনিছা বন্ধু আহ শুনিছো বন্ধু বাকী কোৱা খবৰ পাতি কোৱা
খবৰ ভালে আছো দিয়া তোমাৰ
এনেই আছো তুমি কি কৰি আছা
মই এনে ঘুমাই আছো শুই আছো ৰবা এতিয়া
হয় হয় শুই আছা ভাত ভাত পানী খালা
ভাত নাই খোৱা ৰ'বা খাম চাৰে তিনটা মানত খাম
আৰ আজি কি চব্জি
আজি চব্জি যোৱাই নাই ৰ'ব পাকঘৰতদি কিবা বনাইছে
অ তাকেটো নিৰামিষ বা ভেজ কিবা এটা গম
এ নিৰামিষে হ'ব আজি
উম
তোমালোকৰ মাটন অ ছাগলী আছে
অঁ ছাগলী আছে
অ অ
বাকি আজি মুম্বাইৰ ওপৰত কথা পাতোঁ নেকি, মানে মুম্বাইৰ ৰাজ্যটো কেনে?
অ', অ', মুম্বাই চহৰ?
পাৰি ন? মুম্ব-মুম্বাই চহৰটো মানে বহুত ডাঙৰ ন' তাতে ন' বহুত কি বহুত বস্তু আছে ন, চ' অলপ ডিচকাচ কৰোঁ বুলি ভাবোঁ।
ধুনীয়া ভাল আলোচনা, ভাল আলোচনাই হ'ব আজি।
হয়, হয়, হয়। তুমি মুম্বাই বুলি ক'লে কি ভাব মানে প্ৰথম কথাটো কি আহে মুম্বাই বুলি ক'লে?
মুম্বাই, মুম্বাই মানে মই ভাবোঁ মুম্বাইতো ম মুম্বাই মায়াৰ নগৰ আৰু নগৰি বুলি কয় নেকি?
হয়, হয়, হয়, মুম্বাই হয়, মা- মানে মুম্বাই এ, ৰাজধানী হয়, মহাৰাষ্ট্ৰ।
অ', ৰাজধানী হয়।
মায়ানগৰী বুলি কয় আৰু তাতে এ, ফিল্ম ইণ্ডাষ্ট্ৰিৰ মানে ফিল্মৰ কামবোৰ চ'লে তাতে। ফিল্ম চিটি বুলি এটা জাগাৰ নাম আছে।
হয়, হয়, আৰু তোমাৰ মানে কি মুম্বাই মানে বহুত হেৰি সপোন লৈ যায় মুম্বাইত যোৱাৰ মানে কিছুমানে।
কিছ - কিছুমানে চা চাকৰি সন্ধানত ত যায়, কিছুমানে ফুৰি ফুৰিব যায়।
কিছুমানে এই আত্তৰ হ'ব যায় তোমাৰ মানে কি অভিনেতা হ'ব যায়। কিছুমানে ম-মডেলিং কৰিব যায় তাত।
মডেলিং কৰিব যায় তাত ঠিকেই কৈছা।
মুম্বাইছে মায়ানগৰী বুলি কৈ দে।
হয়, হয়, হয়। তুমি মুম্বাইৰ মুম্বাইৰ মানে প্ৰিয় খাদ্য কি তুমি জানানে?
নাই, মই মুম্বাইত প্ৰিয় খাদ্য কি নাজানোঁ কিবা ম বাহুবলি কিবা আছে নেকি তেনেকুৱা?
পাওভাজি, পাৱভাজি হয়।
পাও ভাজি ন'! পাওঁভাজি অ', পাওভাজি, পাওঁভাজি অ'।
মানে পাওভাজি খাই পাইছোঁ, পাইছোঁ।
অ', কেনেকুৱা হয়?
পাওভাজি আৰু কি মানে ৰুটিটো মানে ব্ৰেডটো যে আছে!
ক'ত?
ব্ৰেডটোৱে দিব তাতে আৰু আলু ভাজি মাজত দিব, তাৰ পিছত আৰু কিবা কিবি এক্সট্ৰা কিবা ভাজি দিব এইটোয়ে এইটোয়ে পাওভাজি। চাটনি, চাটনি দিব এইোৱে পাওঁভাজি, কিন্ত বহুত টেষ্টি লাগে কিন্ত।
হয়।
হয়, আৰু মুম্বাইত তুমি মানে প- পৰ্যটক যোৱা ঠাই জানা নে কিছুমান?
এই যে পৰ্যটক যোৱা মানে মেৰিন ড্ৰাইভ, মানে মেৰিন ড্ৰাইভটো খুব যায় দেখোঁ মানুহবিলাক।
মেৰিন ড্ৰাইভ যায়, কিন্তু তাতে এটা ফেমাচ মানে বস্তু আছে মানে। ভাল এটা মানে বস্তু গেটৱে অফ ইণ্ডিয়া। গেটৱে অফ ইণ্ডিয়াৰ নাম শুনিছা চাগে?
কেচ অফ ইণ্ডিয়া গেট অফ ইণ্ডিয়া
হয় হয় নাম শুনিছা ন
অ শুনিছো শুনিছো
অ তাতে আছে তাতে মানুহ বেছি ভাগে যায় ত বাকী আছে মেৰিন ড্ৰাইভত যায় তাৰপিছত জুহু বিচ বুলি তাতে এটা বহুত মানে জহু ফেমাচ বিচ হয় মানে বহুত
জুু আছে তোমাৰ আৰু বান্ৰা বান্দ্ৰা ঠাইৰ নাম শুনিছা নে।
হয়, হয়, হয়।
বালেদা, তোমাৰ এই তাত যি বহুত ডাঙৰ ডাঙৰ মানুহ বিলাকে থাকে, মহিলা। ফেমাচ মানে কি, বহুত মানুহে যাক চিনি পায়, ডাঙৰ ডাঙৰ মানুহ বুলি কয়।
তুমি ক'ব পাৰিবা নে, মুম্বাইত কোন কোন চেলিব্ৰিটি মানে থাকে?
আচ্ মই জানো মানে এ জাহাদটো আমি জানো এনে শ্বাহৰুখ খানৰ হয়, মানে তোমাৰ তাত আছে নেকি?
ছলমান খানৰো আছে।
ছালমান হানৰ গেলেক্সি এপাৰ্টমেট আছে নেকি তোমাৰ।
হয় হয় হয় হয়।
গোটাই বিলাকে থাকে। তোমাৰ যিমান-
হয় হয় হয় হয়। হয় হয় হয় কাৰণ তাহাতৰ কাম বোৰে তাতে ন মুম্বাইৰ ফিল্ম চিটি।
হয় হয়। আৰু মুম্বাইত সেইৰোতে আৰু মুম্বাইত তোমাৰ আৰু হেৰি আছে তোমাৰ।
ফিল্ম চিটি বুলি নামটো শুনিলে মানে মাইণ্ডত আহিলে তোমাৰ মাথাত- কি কি আহে, মানে কি কি চলিব পাৰে তাতে ফিল্মৰ কামৰ বাহিৰেও্
ফিল্মৰ বাহৰে আৰু মানে কি,
কামৰ বাহিৰেও-
চিনেমাৰ বাহিৰে আৰু কি বা ছলে তুমি জানা নেকি,
হয় হয় চিনেমাৰ বাহিৰে তোমাৰ যেনেকে মডেলিং চলে তুমি কলাই। মডেলিং চলে তাৰ পিছত চ চিৰিয়েল জানানে চিৰিয়েল।
চিৰিয়েল হ'ল চিনেমা সেইবিলাকো হেৰিতে পৰে তোমাৰ-
হয় মানে চিৰিয়া চিনেমা আৰু চিৰিয়েল দুটাই বেলেগ বেলেগ বস্তু।
বেলেগ বেলেগ হ'লেও মানে সেইটো হেৰি লাইনৰ দেচোন তোমাৰ এইবিলাক সেইটোত- টেলিভিছন লাইনৰে বস্ত।
হয় হয় টেলিভিশন লাইনেৰে বস্তু পাৰোঁ।
অ' আৰু তোমাৰ মানে হেৰি আছে তোমাৰ এ, ষ্টেডিয়াম এখন আছে যি তোমাৰ ৱাংখাৰী ষ্টেডিয়াম নেকি।
হয় ৱাংকটেশ ষ্টেডিয়াম মুম্বাইত আছে হয়।
অ' অ' সেইটোতো বহুত ডাঙৰ ষ্টেডিয়ামত।
খেল চাব গৈছিলা নেকি ৱেংকে ষ্টুডিয়ামত।
নাই নাই, যোৱা নাই মানে কি জানো আৰু ব। আমাৰ ইণ্ডিয়াৰ ভিতৰত, ভাৰতৰ ভিতৰত ডাঙৰ ষ্টেডিয়াম সেইখন।
আহমেদাবাদৰ আহমেদাবাদৰ পিছত সেইখন আছে নেকি।
হয় হয়, একদমটো নৰেন্দ্ৰ মোদী ষ্টেডিয়ামটো ডাঙৰ ষ্টেডিয়াম।
অ' তাৰপিছত এইখন আছে কিজানি।
হয় হয়, মে বি আছে জা, হয় চাগে এইটোৱে আছে চাগে।
আৰু তোমাৰ মূম, মুম্বাইত তুমি জানা নেকি জনসংখ্যা কিমান আছে এতিয়ালৈকে?
জনসংখ্যা মানে তাতে ক'ব গ'লে তাত তাৰে জনসংখ্যা বহুত মানে বেলেগ দেশৰ চাই ন, ইণ্ডিয়াৰ।
নহয়, সেইটোতো বাৰু সেইটো ভ্ৰমণ কৰিব আহিছে যিটো আমাৰ পাৰ এ জনস আমাৰ মানে সেইটো পাৰ্মিনেন্ট বুলি কয় সেইটো নাগৰিকত্ব লাভ কৰা আমাৰ।
হয় হয়, এইটো নাজানো, তুমি জানা যদি কোৱা?
মই মানে সেইটো মই চইচ চবেই এতিয়া মানে কি জনা হিচাপে মানে এইটো দুই কোটি কিবা লাখ? ষাঠী লাখ নাই কিবা এনে?
হয় হয় মুম্বাইত ইমান ইমান কিয় জনসংখ্যা বাঢ়িছে তুমি ক'ব পাৰিবানে?
জনসংখ্যা মানে কি হয় আৰু মানে মুম্বাইখনত চবেই যায় ন আৰু তাত মানে এ আহে মানুহবিলাকে আহি তাত থাকে মানে নাগৰিক তটো লয় মুম্বাইৰে লয়।
এ হয় হয়।
অ তাত মানে, অ মানে তাত নাগৰিকত্বটো বাহিৰৰো লয় কিছুমানে।
লয়
বাহিৰৰ লয় কিজানি কিছুমানে, তোমাৰ বাহিৰৰ মানে আহে ন। তেনেকে সেই লয় আৰু কিছুমানে কামৰ কাৰণে আহি থাকি যায় ইয়াত আৰু। তোমাৰ ৰেগুলাৰ মানে হেৰি হৈ যায় তোমাৰ নিগাজিকে থাকে আৰু ইয়াত। নাগৰিকত্বটো লৈ।
সেইটো আৰু মুম্বাই এনে তোমাৰ এনে মুম্বাইত কি আছে জানা নেকি আৰু?
আৰু মুম্বাই মুম্বাইত আৰু ক'ব গলে, মুম্বাইত আ মানে বহুত চেলিব্ৰিটিৰ ঘৰ আৰু মুম্বাই মানে মূ্ মুম্বাই এনেকুৱা এটা জাগা তাতে মানে মানে বহুত ডাঙৰ - ডাঙৰ মানুহ আহে মানে তাতে।
হয় হয়।
হয়নে?
হয় হয় হয় ঠিকেই আৰু তোমাৰ মানে কি মুম্বাইত আৰু কিহৰ কাৰণে এ তুমি বিখ্যাত বুলি কোৱা মুম্বাই আৰু? কি কি আছে আৰু কিবা কিবা বিখ্যাত?
ত বিখ্যাত বুলি ভাবো বা বাৰু কৈও বিখ্যাত এইটোৰ কাৰণে বি খ্যাত ফিল্ম চিটিৰ কাৰণে বিখ্যাত মুম্বাই।
আৰু কিবা চক্ৰ পত কিবা শিৱাজী মহাৰাজৰ কিবা এটা আছে?
হয় হয় কিবা কিবা এটা আছে তে মন্দিৰ নে কিবা এটা আছে?
অ চক্ৰৱৰ্তী শিৱ শিৱৰাজ কিবা এনেকুৱা ই এনেকুৱা কিবা এটা আছে তাৰ বিষয়ে জানিব লাগিব অলপ কিন্তু জানা নাই মানে চাব লাগিব, অলপ পঢ়িব লাগিব।
হয় হয় ময়ো বাৰু চাব লাগিব, মোৰো ইমান মানে ধ্যা মনত নাই ভালকে। কিন্তু মনত আছে কি কেন এ, মন্দিৰ এটা আছে। এইটোৰে নাম হ'ব চাগে, চব তুমি, যি গ'লা।
হয়, মন্দিৰ। তেনেকুৱা কিবা আছে। তাৰমানে, তাত বহুত ভক্তি কৰে, তাৰমানে।
হয়, হয়, হয়! তাত, তাতে মানুহ বহুত, ভক্তি কৰিব যায়। হয়, হয়!
হয়! সেই, সেইটোত মানে, মানে বহুতে মানে, চক্ৰৱৰ্তী শিৱাৰ্জী। শিৱৰাজ, কিবা এনেকুৱা। আৰু তোমাৰ, মুম্বাইত কি ভাষা বেছি চলে, তুমি জানা নেকি?
হা!
মুম্বাইত কি ভাষা বেছি চলে, তুমি জানা নেকি?
হয়, হয়! হিন্দী ভাষাত, বেছি চলে, হিন্দী, ইংলিছ।
নহয় নেকি আৰু। মুম্বাইৰ এটা ভাষা আছে, তুমি জানানে?
মুম্বাইৰ ভাষা, নাজানোঁ। তুমি কোৱাচোন, কি ভাষা?
মাৰাঠী, মাৰাঠী ভাষাটো তাৰ সেৰি হয়, মুম্বাইৰ।
মাৰাঠী ভাষা ন'?
মাৰাঠী ভাষাটো অ'! আমাৰ যেনেকে, অসমীয়াটো লেংগুৱেজ, নিজৰ ভাষা
হয়, হয়! বুজিছোঁ, বুজিছোঁ। মাতৃভাষা ন'? আৰু মুম্বাইকে, উম। উম! বিশেষ এটা ইংলিছ ৱাৰ্ডেদি মানে, জানা যায়। যেনে- কলকাতা চিটি অফ জয়। হয় নে নাই? তে মুম্বাইতো এটা কিবা এটা নাম আছে, এনেকুৱা এটা। তুমি জানেনে নামটো?
নাই-নাই নাজানোঁ। কোৱাচোন তুমি, কি কয়?
চিটি-চিটি অফ ড্ৰিমচ। মানে, তাতে মানুহ সপোন লৈ যায়।
অ'! সপোন। সেইটোৱেতো কৈছোঁ! এই মই
অ' হয়! চিটি অফ ড্ৰিম। তাতে, মানুহ মানে, বহুত খুব সপোন-সপোন লৈ যায়। কিছুমান মানুহ আছে, ডাঙৰ-ডাঙৰ চাকৰি কৰিব যায়। কিছুমান মানুহ আছে, মডেলিং কৰিব যায়। কিছু ফিল্ম ইণ্ডাষ্ট্ৰী, আঁ কামত যায়।
আৰু মুম্বাইৰ সেৰি, জিডিপিটো জান নেকি? মানে, যিটো আমাৰ যিহেতু, পইচা তাৰপৰাই সেৰি হয়। আৰু তো, মুম্বাইত এটা ভাল বস্তু আছে, তোমাৰ। যোনটো ৰিজাৰ্ভ বেংকৰ সেৰি আছে তোমাৰ, এই ৰিজাৰ্ভ বেংকত যি, অফিচ মানে, আৰু বি, আৰু অসমীয়াত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কয়।
ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। হয়, অ' অ'! হয়। হয়! মে, মেইন হেড কোৱাৰ্টাৰটো মুম্বাইত আছে। হয়, হয়! মই ম
আৰু ৰিজাৰ্ভ আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। আৰু তোমাৰ, তাত মানে কি! জিডিপিটো মুম্বাইৰ পৰা বহুত আহে, তোমাৰ। যোনটো আমাৰ, পইচাৰ উৎস হয়, সেইটো তাৰ মানে, বহুতে আহে।
হয়, হয়, হয়! সি ঠিকে কৈছা, ঠিকে কৈছা।
তাতে, ছিক্স তোমাৰ, ছয় পাৰ্চেন্ট জিডিপি আহে, মুম্বাইৰ পৰা।
ছয় পাৰ্চেণ্ট আহে ন'?
অ'! আৰু তোমাৰ, বেপাৰ-বাণিজ্য তোমাৰ, সত্তৰ পাৰ্চেণ্ট তাৰ পৰাই হয়।
সত্তৰ পাৰ্চেণ্ট তাৰপৰা আহে ন'?
অ'! বেপাৰ-বাণিজ্য তোৰ পৰাই হয়। তাৰ পৰাই, পইচা-পাতি
আৰু মুম্বাইত এটা, বিশেষ এটা জাগা আছে। তুমি নাম শুনিছা নেকি? এলিফেণ্টা কেভছ বুলি।
এলিফেণ্টা গোফামই শুনা নাই বাৰু কিবা তাত হেৰি আছে নেকি।
এলিফেন্টা কেভছ বুলি মানে তাতে পৰ্যটক যোৱাৰ জাগা হয়। মানে এইটো বহুত এ ভাল জেগা বুলি কোৱা যায়।
হয়, হয়, মই গ'ম নাপাওঁ বাৰু। তুমি ক'লা
হয়, হয়, ঠিক আছে বাৰু, মুম্বাই মানে মুম্বাই ৰাজ্যটোৰ বিষয়ে আৰু কেতিয়াবা আলোচনা চনা কৰিম, তোমাৰ লগত কথা পাতি ভাল লাগিল ধন্যবাদ ৰাখিছো ৰাখিছো। ঠিক আছে।